থিয়া
হেল্ল',
শুনা পাইছা নে?
শুনা পাচো তুমি পাছা নাই?
পাইছোঁ - পাইছোঁ কি কৰি আছা?
মই এতিয়া এনেই গেম খেলিম বুলি ভাবি আছিলোঁ এনে আমনিও লাগিছে বন্ধ দিন হয় নাই বন্ধ দিনত কলেজো বন্ধ একো কাম বন নাই সেইকাৰণে গেমে খেলিম বুলি ভাবি কিনে বহি আছো তুমি কি কৰি আছা?
মই এনে আছো ৰবা বাকী তোমাৰ ঘৰত চবে ভাল মানে তোমাৰ খবৰ পাতি ভাল ঘৰৰ?
ভালেই তোমালোকৰ ভাল নাই?
ভাল -ভাল-ভাল বাকী ৰাতিপুৱা কিবা খালানে?
ৰাতিপুৱা মেগী খালো তুমি কি খালা?
মই তেনেকুৱা খোৱা নাই ৰ'বা অলপ পিছতে খাম চাহ -পানী যি খাওঁ।
অ',
বাকী আজি ক'তবা ফুৰিব যাবা?
ফুৰিব যাও নাযাওঁ ভাবি আছোঁ কবাত মন চনো নাই বৰষুণ বতৰ। ওলাই যাব মন নেযায়।
বতৰটো ভাল কৰি আছে কিন্তু গৰমো লাগি আছে।
অ', ক', - ক'বলৈ গ'লে ভালেই দেই, কিন্তু পানী হৈ যায় না সেইটো কাৰণে যাব মন নোযোৱা হৈ যায়',
কালি দেখা নাই তুমি পা', এক ঘন্টা বৰষুণত পা', - বানপানী',
পিইইইইই', একদম পানী পিইইইইইই', অ', তুমি কত যাম বুলি ভাবিছা আজি? যাম বুলি ভাবিছা নাই কবাত?
তেনেকুৱা নাযাওঁ ৰবা, কালি বৰ', - বৰষুণ মানে বৰষুণ দিয়াৰ আগত ওলাই গৈছিলোঁ', ঘৰত মানে ভিজি - ভিজি আহিছোঁ', এতিয়া আৰু, উম', অ', - অ', ফাঁচি থাকিলোঁ', মোৰ তেনেকুৱা আৰু বৰষুণ দিয়াৰ আগত ওলোৱা যায়, মানে মইতো গম নাপাওঁ বৰষুণ দিব বুলি', এই, ভি', -ভি', - ভিজাই যায়, বেছিভাগ ভিজা যায়',
বৰষুণৰ কাৰণে চোৱা ইমান', খিনি মানে জেগা লেতেৰা হৈ গৈছে, কৈ', -কৈ', লেতেৰা পানী কৈ', - কৈ'লৈ আহি যায়',
মানে', মানে মই চালোঁ, কালি বানপানী হোৱাতে', এনেকে-এনেকে বস্তু ও', - ওপঙি আছে ন মানে', কি ক'ম, চিপছৰ পেকেট বেছি, পেকেট জাতীয় বস্তু বেছি তাৰপিছত', তোৰ গ্লাছ এইবোৰে মানে ওপঙি আহে', তাৰো মাজত মানুহৰ ডাষ্টবিনো ওপঙি আহিছে, ভা', -ভাব', -ভাবা কি তুমি',
অ', পিইইই', এই এইবোৰ চব মানুহবোৰ কাৰণে হয় মানে মানুহবোৰে য'ত ত'ত' জাবৰ পেলাই', য'ত ত'ত মানে সেইবোৰ পেলোৱাৰ কাৰণে সিহঁতে ৰাস্তাই-চস্তাই পেলাই, মানে কৈ', - কৈ', লেতেৰা', ধৰণৰ বস্তুখিনি পেলাই মানে পানীখিনিও লেতেৰা হৈ গৈছে, আজিকালি মানে সেই পানীখিনিত যদি তুমি যোৱা',
হয়',
পানীখিনিত গৈ কিনে তুমি ঘৰত যদি সোমোৱা, ভৰিটো যদি নোধোৱা কি একদম খজুৱতি', ঠিক, ঘাঁহ হৈ যাব তোমাৰ',
এই খজুৱতি ঘাঁহ মানে যথেষ্ট বেমাৰ হ'ব', এই - এই পৰিৱেশ নষ্ট ক', - কৰাৰ', কাৰণ আমি মানুহবোৰে হয়, আমি মানুহবোৰে য'তে ত'তে যাব পেলাওঁ', চৰকাৰে ইমান ধুনীয়াকে ডাষ্টবিন দিছে', জি এম চিৰ সুবিধা দিছে, তা', -তা', - তাতে পেলাব লাগে, হয় নে নাই', তাৰপিছত আমি', - আ', - আ', - আ', - আ', আমি, আ', - আমি পলিথিন আজিকালি যথেষ্ট ব্যৱহাৰ কৰিব', কৰিবলৈ লৈছোঁ যোনটো একদমেই মানে ক্ষ', -ক্ষতিকাৰক হয়',
চোৱা আমি যদি পলিথিন ব্যৱহাৰ নকৰি, সেই জুট বেগ জানা ন? জুটৰ বেগটো যদি ব্যৱহাৰ',
পেপাৰৰ বেগ',
অহ', অ', মানে সেইখিনি বেগটো যদি আমি যদি ইউজ কৰা হ'লে মানে সেনেকুৱা পৰিৱেশ নহ'ল হতিন',
এই আজিকালি যে ব্লি এই ব্লি এ', সেই যে আজিকালি যে অনলাইনত অৰ্ডাৰ দিয়ে বেগবোৰ দিয়ে যে', ত মানে অনলাইনত কিবা খা', - খানা অৰ্ডাৰ দিলে ব্লিংকিটৰ যে বেগবোৰ', তে', - তেনেকুৱা টাইপ বস্তু ইউজ কৰিব লাগে আমি',
অ', সেইখিনি মানে ফ্ৰেণ্ডলি হয় এনভাইৰণমেন্টৰ কাৰণে',
হয় কিন্তু মই এ', উম', হয়', মই কিন্তু এইটো ভাল পাইছোঁ যে অনলাইন মানে যি', - যিমান এপ আছে', এই', - এইটো বস্তুটো মেইনটেইন কৰি আছে তেওঁলোকে',
অ', সেইটো ভালেই হয়, মানে চোৱা, ইয়াত', এইবোৰ মানে বেগ খিনি কৰ'বাত মাটি লগত ভালকে মিহলি যায় যেনেকে', প্লাষ্টিকটো মানে হেৰি, মিহলি হৈ নাযায়, যেনেকে আছে সেনেকে', কিমান বছৰ - বছৰ ধৰি ইয়াতে থাকে আৰু এই বছৰ', সেই কিমান বছৰ পৰা সেইটো পৰি আছে সেইটো মাটিৰ লগত মিহলি হ'ব নে না সেইটোও ঠিক নাই',
আৰু প্লাষ্টিকটো মানুহ জ্বলাবৰ কাৰণে নলয় অ যদি পৰিও থাকে নলয় তাৰে চাইডৰ পেপাৰ টোৱে ল'ব কাৰণ পে পেপাৰটো। ভালকে জ্বলিব ন কাগজটো পলিথিনটোতো। জ জ্বলি কাৰণে কিবা আঠা টাইপ হৈ যাব ৰাবাৰ টাইপ তাৰপিছত ধোৱাটো। ত আমাৰ বেয়াই।
ক'বলে গলে পলিথিন মানে একদম বহুত বেয়া হৈ গৈছে হয় নাই চবতে মেইন প্ৰব্লেম।
কবুল কবল গলে মান। আহ প্ৰদূষণ বোৰ আমি গছ কটাৰ ফলতে হৈছে আমি মানুহবোৰ যে গছ কাটো।
অ মানে চোৱা আৰু এই। কব অ সেইটো হয় যেতিয়া সেই গাড়ীৰ পৰা আমি মানে। গাড়ী চলোৱা মানে আজিকালি গাড়ীও বহুত বাঢ়ি গৈছে হয় নাই। গাড়ী বাঢ়াৰ ফলত। মানে সেই ধুৱা লেতেৰা লেতেৰা ধোঁৱাবোৰ ওলাই। মপো ওলাই আহে ন সেইবোৰ কাৰণে আমাৰ মানে পৰিৱেশটোও ন ষ্ট হৈ গৈছে কবলৈ গ'লে মানে এ চি ট্ৰেইন হয়।
হয় মই কালি আৰু এটা কথা মানে বস্তু নটিছ। কৰিলো বানপানীত। টাইমত যে মানে ড্ৰেইনবোৰ যে ইয়া হৈ যায় মানে ড্ৰেইন গম নাপাই যায় তাৰ ফলত। কালি দুখনমান গা গাড়ী এক্সিডেন্ট হৈছে।
অ এইবোৰ মেইনটেইন কৰি থব লাগে আৰু মেইনটেইন নকৰে আও চৰকাৰে সেতিয়া কি হ'ব।
মানে য'ত ড্ৰেইনৰ কাম চলি আছে এইবোৰ মানে বেৰিকেড লগাব লাগে। তেনেকুৱা মানে।
অ। মানে এনেকুৱা বহুত ধৰণৰ প্ৰব্লেম দেখা যায় যে ক'ৰবাত মানুহ কিছুমান ড্ৰেইনত সোমাই যায় বৰষুণৰ ছিজনত একোতো দেখা নাপায় ন কোনটো তলত কি আছে কি।
হয় চ মই ভাবো এইটো চৰকাৰ দুখ মই এইখিনি এইটোত ভাবো চৰকাৰৰ দুখ
অ এইটো চৰকাৰৰ চৰকাৰৰ দুখ বুলি ক'বলে গ'লে নাই মানে যোনকেইটা মানুহে মানে
হয় চ চৰ চৰকাৰেটো নকয় ন চৰকাৰটো ন। ক ন তোমালোকে খুলি থোৱা এইটো ঠি ঠি ঠিকাদাৰ দুখ।
অ সেইটো সেয়া সিহঁতৰে হব। কাৰণ সিহঁতে নিজৰ লাভ নিজৰ লাভটোৰ কাৰণে সিহঁত। তে মানে বেলেগৰ কি হয় কি নহয় সেইটো নেচাই নিজৰ লাভটোহে চাই খালি।
হয় নিজৰ লাভটোয়ে চাই খালি তেনেকুৱাই মানে গছ গছনি। ফলত বহুতো প্ৰদূষন হোৱা দেখা যায় মই ভাবো যে আমি যদি এটা গছ। অ কাটো তাৰ সলনি বেলেগ আমি গছ ৰোপন কৰিব লাগে। মইতো নিজে গছ কাটিলে মইতো গছ নাকাটো বাইছে যদি কেতিয়াবা কাটো ৰোপণটো কৰিয়ে দিঙ লগা লগ
আৰু চোৱা এই গছ গছনি এইবোৰ কাটাৰ কাৰণে মানে কিমান নানা ধৰণৰ জীৱ জন্তু তো ওলায়ো আহে আৰু সেই ওলাই অহা জীৱ জন্তু আহি কিনে যদি মেইন ৰাস্তা কৰবাত যদি বানপানী জেগাত জেগাত আহে সিহঁতে মানে কিছুমান মানুহ জানে না খোৱা বস্তু মানে পলিথিনত নহ'লে বা ক'ৰবাত বান্ধি কিনে পেলাই দিয়ে। সেইবোৰ আহি কিনে খাব যেনেকে গৰুৱে ঘূৰি ঘুৰি খাই থাকে যে দেখিছাই গৰুৱে ঘূৰি ঘুৰি খাই থকা পিছত মানে এনেকুৱা যদি ঠোঙাত পোৱা বস্তু খিনি খাই সিহঁতি থোঙা মানে পলিথিনৰ ভিতৰত থকা বস্তুখিনি যদি খাই দিয়ে পলিথিনৰ লগত সিহত বেমাৰতো সিহঁতৰে হব পাছত মৰি যে যাব পাৰে মানে এনেকুৱাও বহুত দেখা পোৱা যায় মানে জেগাই জেগাই
হয় হয় ঠিকেই কৈছা মই মানে এইটোয়ে ভাবো মানুহে নিজে সজাগ হলে চব সজা মানুহে যদি নিজে জাবৰ জোথৰ বোৰ ডাষ্টবিনত পেলাই। বা পৰিৱেশ ভাল ৰাখিবৰ কাৰণে যদি গছ গছনি যিমান পাৰে ৰুৱে। উ অ',
সিমান মানুহ হেৰি মানে।
হয়।
মানুহে মানে ইমান হেৰি কৰি দিছে আৰু কি কব নোৱাৰি কবই নোৱাৰি মানুহে মানে মানে চবতছে বেয়া।
তাৰোপৰি মানে প্লাষ্টিকবোৰ আমি যিমান পাৰো ন নালাগিলে ইউজে কৰিব নালাগে বাইচাঞ্চ কেতিয়া যদি লাগেও লগা লগ ইউজ কৰি কিনে ডাষ্টবিনত পেলাব লাগে।
অ, ডাষ্টবিনত পেলাব লাগে অ, আৰু মানে আমাৰ মই ইয়াত দেখা প পি যে মানুহবে মানে যাবৰ পেলোৱা ধংটো নাজানে য'ত মন যায় তাতে পেলাই দিয়ও ৰাস্তা
তাকেতো মই কালি ৰাস্তা দি বানপানী হোৱাতে জাবৰ ওপঙি থকা দেখা পাই মই মাথাতটো নষ্ট হৈ গ'ল জাবৰ ওপঙি আছে।
পৰিষ্কাৰ কৰি থব পাৰো সেইটো নাভাবে মানুহে।
কাৰ কিমান কি লেতেৰা কি থাকে যাবৰটো ভাল নহয়তো ল লেতেৰা বস্তু খিনিয়ে মানুহ জাবৰত পেলায়।
অ',
ভাল হয় ভ ভ ভাল - ভাল বস্তুটো নেপেলাই।
নেপেলাই আৰু তাত কিছুমান কেমিকেল ধৰণ থকা বস্তু যেনেকুৱা আছে। ডাইপাৰত দেখিছে কে কেল দি কিনে থৈ দিয়া হে নাই মানে সেনেকুৱা বস্তু মানে দৰব চৰব পেলাই দিয়ে সেই দৰবৰ পানীখিনি এতিয়া কাৰোবাক ভৰিত চৰিত লাগিব। আকৌ কিবা নহলে বেমাৰ নহল, অ, কিবা বেমাৰ চেমাৰতো লাগিবই। যেনেকে টাইফইড।
বানপানী - বানপানী খচিলেতো তোমাৰ বেমাৰ হ'ব সেইটো চিয়ৰ কথা সচা কথা।
গা- গাঁওৰ গাওৰ পানীবোৰ যেনেকে গাঁৱত বানপানী হয় সেই গাঁওৰ বানপানী খিনি আৰু চহৰৰ বানপানী খিনিৰ মাজত বহুতখিনি ডিফাৰেন্ঞ্চ আছে।
বহুত গাঁৱৰ - গাঁৱৰ বানপানী খিনি বহুত চাপা বহুত চাপা তুমি কৈছিলা
অ, সিহাত মানে তুমি মানে সিহাত দেখিছাই খেতি কৰা মানুহে মানে পানীৰ মাজতে সোমাই কিনে খেতি কৰে, সিহঁতৰ কিবা বেমাৰ হয়?
আৰু তে-তে আৰু তেতিয়া মই দেখিছো তেওঁলোকে জাবৰবোৰ জ্বলাই দিয়ে।
উম, মানে চহৰত থকা মানুহখিনি মানে পানীত এদিন সোমালে মানে ইমান খিনি খিনি বেমাৰ হৈ যায়। পোৱাৰ চান্স থাকে যে, কব নোৱাৰি কিমান খিনি কিন্ত তাৰ উপৰি যদি দি আমি গাঁৱত থকা খিনি দেখো মানে সিহঁতৰ তিন দিন চাৰি দিন ধৰি সোমাই কিনে পথাৰত কাম কৰি থাকিলে মানে বোকা ছিজনত হ'লেও হে মানে একো নহয়।
নহয়-নহয়।
আৰু সিহঁতে মানে দৰৱো ইমান এটা নাখায় ন, চহৰৰ মানুহ নিচিনা হলেও মানে সিহঁতৰ একো নহয়।
তেওঁলোকৰ পৰিৱেশটো এনেকুৱা যে, চাফা পৰিৱেশ।
উম,
আৰু তেওঁলোকে তোমাৰ জাবৰ জোথৰ বোৰ মই নিজে দেখা পোৱা গাঁৱৰ মানুহৰ জাব জৰ জোতৰবোৰ মানে তেওঁলোকে পিছফালে অ, মানে পিছফালে থাকে ন জংঘলত মানে জ্বলাই দিয়ে।
অ', জংঘলত জ্বলাই দিয়া আৰু তাৰ পৰি মানে সিহঁতে সেই আলু বাকলি এনেকুৱা যিটি বাকলিখিনি গোটাই কিনে মানে সাৰ বনায়। যোনখিনি সিহঁতে চব্জি অ', চবজি তবজি দিবলে মানে কাম মানে সিহঁত সিহঁতৰ মানে অৰ্গেনিক ফাৰ্মিং টাইপৰ কাৰণে ভাল হয় মানে সিহঁত নিজৰ ঘৰত খেতি কৰা বস্তু খাব পাৰে মানে বহুত খিনি মানে ৰ কাৰণে ভাল হয় চহৰতকে বহুত খিনি ডিফাৰেন্ঞ্চ গাম
ডিফাৰেন্স বহুত ডিফাৰেন্স বহুত পৰ্থক আছে ঠিক আছে বাৰু ৰাখিছো তোমাৰ লগত কথা পাতি ভাল লাগিল যথেষ্ট।
অ', হ'ব দিয়া।
ঠিক আছে ৰাখিছো দেই।
অ'-অ', হ'ব।